হেল্ল'
হেল্ল'? হেল্ল'? দিয়া আছো, ভালে আছা?
হয় ভালে, তুমি ভালে আছা?
উ ভালেই হয়, ঘৰতে আছা? মই ঘৰতে আছো, আহিলা স্কুলৰ পৰা?
হয় আহিছ।
ভাত খালা?
খালো, তুমি খাইছা?
হেল্লো'? বাকি ঘৰত চবৰে ভাল নে?
হয় ভাল, তোমালোক পৰবাৰ নে?
উ ভালেই হয়
ঘৰতে আছিলা নে কৰ'বাত গৈছিলা
নাই নাই ঘৰতে আছো তুমি
স্কুলত গৈছিলো আহি গৈছো।
উ মইো লৰাটোক স্কুল গৈ চিলোহয়
কেতিয়া আহিছা।
হ'ল অলপ টাইম
কেতিয়া আহিছা আহ এনে তুমি কি কৰি ভাল পোৱা বেছি
মই ফুৰি ভাল পাওঁ
অ কৰিব যোৱা।
ফুৰি ভাল পাওঁ কিন্তু সদায় যোৱা নহয় এনেই থাকে ও ভাল লাগে ঘৰতো ভালেই লাগে লগৰ বিলাকক লগ পালে ভাল লাগে কথা
ক'ত ফুৰিব গৈছা
উম ছব ভাল লাগে
উ ক'ত ক'ত ফুৰিব গৈছা দূৰত
এনেক এনেক অ উ কেনেকুৱা জাগাত ফুৰি ভাল লাগে বেছি
অ
গৰম যে যি হে
অ গৰম বহুত বেছি তোমালোকৰ ফালেও আজি বহুত গৰম নেকি
ভাত কেতিয়া খাইছিলা
টো গৰু
তিপা কেইটা টো বনি পাওঁ ঠা
বেছি গলে পৰা উঠোঁতে দেৰি হৈ যায় এলাম বাজি থাকে অফ কৰি দিও চাৰে ছটা হৈ যায় কেতিয়াবা ছটা বজাত উঠো কেতিয়াবা সাত টা বাজি যায় কেতিয়াবা চাৰে পাঁচ তাতো,
অ', উঠেই নেকি মৰ্ণিং -ৱাক কৰা মৰ্ণিং- -ৱাক। কৰা।
নাই একেদিন নাই কৰা। কেতিয়াবা ভাল লাগে। লাগিলে আৰু ওলাই যাও আৰু লগৰ কাৰোবাক পালে, এনেই অকলে যোৱা নহয়।
ৰাতিপুৱা ব্ৰেকফাষ্ট কেইটা বজাত কৰা?
মই স্কুল যাব লাগে। সেইটো কাৰণে মই আঠটা বজাতে আৰু আঠটাৰ আগত কেতিয়াবা আঠটা বজিবলৈ পোন্ধৰ -মিনিট থাকোতে সাতটা -পঞ্চল্লিশ মানতে আৰু খাওঁ কিবা এটা।
কি বনোৱা ৰাতিপুৱা?
এ ', ৰাতিপুৱা আমাৰ বেছিভাগ ৰুটিয়ে খোৱা হয়।
ৰুটি।
উম, তোমালোকে,
মই এনেই বেছি চাহ খাই গুচি যাওঁ স্কুলত যাওঁ চাহ খাইয়ে যাওঁ ভাত নাখাওঁ ৰুটি- চুটি কেতিয়াবা ৰুটিও বনাই।
উম, মই বেছিভাগ ৰুটি, টোৱে মোৰ বেছি খোৱা হয়।
অ', কিবা এটা খাব লাগে গোটেই দিনটোৰ কাৰণে চোৱা। কি খালে তোৰ বেয়া?
বাকী আজি কি কৰবাত যাবা, - আনে ঘৰতে, অ' ঠিকেই। আজি কৰ'বাত যাবা নে, ঘৰতে?
নাযাও এনেই ভাবিছো মই পিছ বিলাকে মানে ঘৰৰ ওচৰতে মানে নিজান ঠাইডোখৰ আছে তাত মানে গাড়ী ইমান নচলে গছ- চছ আছে, বতাহ দি থাকে মানে ৰ'দ দিলে বা গৰম লাগে তাত গলে ভাল লাগে।
হয়। তেনেকে তাকে গৈ ভাল লাগে অ ', -আবেলি টাইমত, মোক খুন্দিয়াই- খুন্দিয়াই, -
আৰু নদী থাকিলে ধৰা, একদম পানী যে একদম বতাহ দিলে যে, পানী খিনি একদম কেনেকে লৰি থাকে যে একদম চি, মিকনি আহে মোৰ সেই বস্তুটো, - ভাল লাগে।
ভাল লাগে আৰু মোৰ গাতো অলপ ঠাণ্ডা- -ঠাণ্ডা লাগি থাকে। ভাল লাগে ইমান গৰম, ঘৰত থাকিও আমনি লাগি যায় আৰু মাইনদটো ফ্ৰেছ হয়।
কোৱা বিচ চ চনীক অ বাহিৰত মানে গছ বাহিৰত বতাহ দি থাকিলে একদম লাহে লাহে বতাহ দি থাকিলে তুমি বহিবা কিবা এটা ভাল লাগি যায়
অ আজি তো পৰিৱেশ দিৱস গছ
উম আমাৰ গছ পুলি এটা আনি থৈছো ৰোৱা নাই ৰুম উম ৰোৱা নাই মানে বৰষুণ বৰষুণ দিছিলে আৰু আজি আমাৰ ফালে
অ আমাৰ ফালে একোকে বৰষুণ দিয়া নাই ৰ'দ ৰ'দ বহুত ৰ'দ
তাৰ পৰা এতিয়া অকমান বতৰটো এতিয়া ভালেই গছ পুলিটো মানে অকমান গাত সানিব লগাওঁতে বৰষুণ এ দিয়ে এই গছ পুলিটো মানে আজি লগাই দিম বুলি ভাবিছো স্কুলত গছপুলি ৰুলে নাই তোমালোকৰ
স্কুলত অ ৰুইছ ছে
উম
গছপুলি স্কুলতো ৰুব লাগে উ নহ'লে ৰ'দ পৰি থাকে গছ গছনিৰ পৰা ছা পোৱা যায় অক্সিজেন
অ
খাই লবি গছ গছনি আমাৰ কাৰণে বহুত উপকাৰী ব বস্তু আমি শাক পাচলি ফল মূল চব গছ গছনিৰ পৰাই পাওঁ যিমান পাৰোঁ আমি গছ গছনি ৰুব লাগে
গছ গছনি পৰা আমি বতাহ পাওঁ ছা দিয়ে ফল মূল অক্সিজেন
আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় বেছিভাগ বস্তুৱে আমি গছ গছনি পৰা
তা পা আকৌ ফাৰ্ণিচাৰ বনাই সেইবিলাকে তোমাৰ গছ পৰাই
এই বুৰু গছকাটাৰ বেছিভাগ আমাৰ বস্তু গ'
মানে ক'ব পাৰি আৰু গছ নহ'লে আমি জীয়াই থাকিব নোৱাৰি
হয় গছ নহলে আমি জীয়াই থাকিব নোৱাৰো মেইন টো আমাৰ অক্সিজেন টো গছৰ পৰা পাওঁ
মোৰ গছ ভালো লাগে
হয় গছ গছনি এনে থাকিলে ফুল এনেই তোমালোকৰ ঘৰত ফুল গছ তছ আছে নেকি
উচ আছে বেছি নাই। ফুলে মানে আমাৰ ফালে ছাগলীৰ পাদপ তুমি ইমান লগাবা আৰু ৱাহ ভাল কে কু একদম হৈ যাব ফুল ফুলিও যাব অ কিমান বেৰ চেৰ তাৰ মাজতে চাইডে দি কেনেকে চাবা আৰ এটা সময়ত গৈ পেলাই অকমান খাই থৈ দিলে মানে ছাগলী খাই দিলেতো বস্তু ইমান নাবাঢ়ে।
হয়।
বেয়া লাগি যায় মনত।
হয় এনে কি কি গছ আছে তোমালোকৰ তোৰ ঘৰত
আমাৰ ঘৰত জেতুকা গছ এটা লগাইছিলো একদম পাত এনেকে ওলাইছিলেও তাৰপৰা ছাগলীয়ে খাই পেলালে ইমান বেয়া লাগিছে ডাঙৰ হৈ গৈছিলে নাৰিকল গছ আছে তামোল গছ গছ আছে আম গছ আছে আৰু গছ এজোপা হৈছে তিতা ফুল বুলি সেইটো ফুল এইটো বুলে খাবও পাৰে মানুহে তিতা ফুল আছে। দে নেমু টেঙা গছ আছে। উ আমাৰ মানে তিতা ফুলটো আমাৰ এতিয়া হৈ আছেহে বেছি এইটো হোৱা নাই মানে আমাৰ নানীহঁতৰ ঘৰৰ পৰা আনিছিলে তিতা ফুলটো মানে শুকুৱাই থৈ দিয়ে সেইটো অকমান মানে উম তাৱাতেই হ'ল কেৰাহিতে অকমান ফ্ৰাই কৰি মানে গৰম কৰি ভাজি ললে মানে খৰখৰীয়া হৈ যায় যে সেইটো আলু চাটনিত আলু চাটনি কৰি তাৰপৰা এইখিনি ভাঙি দিলে খাই ইমান ভাল লাগে শুকান মাছুতটো দি দিব পাৰি ভাঙি। তিতাও হৈ গ'ল শৰীৰৰ কাৰণেও ভাল আৰু খাইও ভাল লাগে।
হয়।
থাই
হা
তুমি তিতা মিঠা জ্বলা কি টেঙা কি ভাল পোৱা চবতকে।
মই ধৰা তেনেকে ইমান মিঠা ইমান এটা ভাল নাপাওঁ। মিঠা চিঠা ইমান ভাল নাপাওঁ টেঙাটো অলপ চলপ। খাওঁ উমহু
মই আগতটো জ্বলাটো খাবই নোৱাৰো মই একো জ্বলা কিন্তু ভূত জলকীয়াৰ জ্বলাটো যে মোৰ সেই জলকীয়াটো অকমান চেনটোও ভাল লাগে বা তেলত দি থৈ দিলে সেইটো অকমান ভাতৰ লগত খালে মই ভাল পাওঁ মানে তেনেকে। ভাল লাগে
খাব নোৱাৰো।
তেনেকে মোৰ কিছুমান মানুহে বহুত জ্বলা খাব পাৰে। মই তেনেকে তৰকাৰীত জ্বলা দিয়টো মই খাব নোৱাৰো সেইটো জ্বলা খাব পাৰো। আৰু টেঙা মই ইমান নাখাও মানে কেতিয়াবা খাও মানুহৰ লগত লগ লাগি য মানুহে টেঙা খায় তেনেকে চবেই লগ তাপা অকমান এনেকে কিবা চাটনি তাটনি বনালে খাও মানে এনেই মোৰ ফেভাৰইট নহয়
হয় এনে টেঙাটো চব সময়ত খাব নোৱাৰি ৰ'দ চদ চবেই যদি গুৰুপত খাই থাকে হে তেতিয়া অলপ চলপ ভাল লাগে হয়
নেখাই ভাল নালাগে মিঠা মই ভাল পাওঁ মই মিঠা খাই ভাল পাওঁ কি মিঠা খাই খাই ভাল পোৱা
ঠিক আছে মোৰ খাওঁ এনেই ৰসমলাই খাওঁ চম চম খাওঁ এইবোৰ ভাল পাওঁ ঠিক আছে অলপ পিছত কথা পাতি আছোঁ ঠিক আছে হ'ব দিয়া হা